হেল্ল' হেল্ল'। হেল্ল' শুনিছা নে হেল্ল'।
হেল্ল'।
হেল্ল' অ' শুনিছা?
অ', শুনিছো।
কি কৰিছা অ' ভালেই দিয়া ভালেই, তোমাৰ?
মোৰ ভালে দিয়া।
অ', কি কৰিছা?
ভাত খাই পেলাই এতিয়া অকমান জিৰণি লৈছো বহি আছো আৰু এতিয়া ফেনৰ তলত।
অ', অ', কিহেদি খালা ভাত? কিহে দি খালা ভাত?
অ', ভাত ভাত তোমাৰ পইতা ভাত আছিলে।
অ'।
তাৰপিছত ভাত কেৰেলা আৰু ধুন্দলি।
উম, উম।
বইল কৰি পেলে পিটিকা কৰি খাইছো তাৰ লগতে।
তে অ' ভালেই দিয়া, মইয়ো আজি নতুনকে বস্তু এটা পিনে খালো নহয় বৰ ধুনীয়া একেবাৰে।
কি বস্তু?
পনিৰ যে পনিৰটো এনে মই বিলাহীৰ লগত বনাওঁ ন আজি মানে অকল কাজু লগত বনালোঁ। কাজুখিনি প্ৰথম তিয়াই থোছো অলপ টাইম। ত' তিৰাই থৈ পিনে কি হ'ল মানে থৈছো আধা ঘন্টামান তিয়াই থৈছো। তাৰ পিছত সেই কাজুখিনি তিয়ৰ পৰা উঠাই লৈ পিনে। তাৰ লগত অকনমান দৈ দিছো দৈ লগত গত আৰু অকণমান নিমখ দিছো মছলা দিছো। তাৰ পিছত জলকীয়া অলপ দিছো সেনেকে দি পিনে মিক্সিত মানে খুন্দি লৈছোঁ বস্তুটো, হেল্ল'। হেল্ল'।